হেল্ল'
হেল্ল'
অহ কি কৰিছা
এনেই আছোঁ বহি কিনে তই
আছোঁ এনে ভাত পানী খালি
নাই খোৱা নাই তই খালি
নাই নাই খোৱা তই এনে ব্যস্ত আছ নেকি।
নাই নাই ক
অ এই তোক কথা এটাৰ কাৰণেহে উ বিশেষ কথা এটাৰ কাৰণেহে ফোন কৰিছিলো। মানে আ তই যে মাজতে কৰ'বাত মন্দিৰ ভ্ৰমণ কৰিবলৈ গৈছিলি সেই বিষয়ে কবি নেকি অলপ
অ মই সেইদিনা বেছিদিন হোৱা নাই তই চাগে মোৰ সামাজিক মাধ্যমত দেখিছয় ফটো, ভিডিঅ'বোৰ। সেইকাৰণে চাগে সুধিছ হয়নে নাই?
অ।
অঁ ত' মই গৈছিলোঁ কামাখ্যা মন্দিৰলৈ গৈছিলোঁ।
কলে গৈছিলি?
কামাখ্যা মন্দিৰলে।
অ অ বাহ। বহুতে কয় যে মানে শুনাৰ মতে সেই মন্দিৰৰ পৰিৱেশতো বহুতে মনোমোহা। ন কেতিয়া ওলাইছিলা?
মই ৰাতিপুৱা তোৰ প্ৰায় ছ বজাত ওলাইছিলোঁ। তাৰ পিছত। মানে তইটো জানই এনেও যদি আমি দেৰিকে ওলাও তেতিয়া আমি লগ কৰিব নাপাম মাক দৰ্শন কৰোতে বহুত দেৰি হৈ যাব। এইকাৰণে আমি ৰাতি পুৱাই ওলাইছিলোঁ আৰু ৰাতিপুৱা ওলাই কিনে আমি যাই কিনে তোতে উপস্থিত যেন হব পাৰো। সেইকাৰণে আমি ছবজাতে ওলাইছিলো আৰু যিহেতুকে মোৰ মই য'ত থাকো তাৰ পৰা আৰু কামা ক্ষা মন্দিৰ বহুত দূৰো হয়। সেইকাৰণে ওলাইছিলোঁ।
অ অ অকলে গৈছিলি নে তই উম পৰিয়ালৰ লগত গৈছিলি?
মই, মা, দেউতা, ভাইটি, ভণ্টী আমি এনেকে গৈছিলোঁ।
অ আৰু অ কেনেকৈ গৈছিলি মন্দিৰলেমঅ ওচৰত মন্দিৰখন যেতিয়া ওচৰ পাইছিলি তেতিয়া তোৰ কেনেকুৱা অনুভৱ হৈছিল।
আমি গৈছিলোঁ গাড়ীয়ে গৈছিলোঁ মন্দিৰৰ। তাৰপিছত আমি তাত পাৰ্কিং এৰিয়া থাকে। তাত আমি ৰখাইছিলো গাড়ীখন তাত থব পাৰি, ডাঙৰ এখন ঠাই আছে আৰু বহুত আনন্দ লাগিছিল দেই, ওচৰ পোৱাৰ পিছত আৰু দূৰৰ পৰাই মন্দিৰটো দেখি মনটো মানে বহুতেই বেছি ভাল লাগি গৈছে ছিল মোৰ আৰু ভক্তি ভাৱ এটা জাগি উঠিছিল কি ইমানেই ভাল লাগিছিল যাই কিনে ইমান দূৰৰ প ইমান দূৰৰ পৰা যাই কিনে মন্দিৰটো দেখা পাই বহুতেই বেছি ভাল লাগিছিল।
অ অ। অ মন্দিৰৰ চৌপাশবোৰ চাগে বহুতে মানে পৰিৱেশ টো চাগে বহুতে ভাল আছে ন?
উম চাৰিওফালে তোৰ মই কি ক'ম আৰু সেউজীয়া গছ গছনি আছে। ছিল তাৰ পিছত আৰু তইতো জানই পাহাৰত আছে যিহেতুকে মন্দিৰটো। পাহাৰীয়া পৰিৱেশ আছে। আৰু এটা শীতল বতাহ এটা মাৰিছিল যিটো বহুতেই বেছি ভাল লাগিছিল।
শান্তি শান্তি লাগিছিলে আৰু মন্দিৰত সোমোৱাৰ পিছত।
অ। তাততো মানুহৰ দৰ্শনতো অহা যোৱা হৈ থাকে। ত' তহঁত যোৱাৰ দিনা মানুহ বেছি আছিল নে?
উম আছিল। তোৰ দেশৰ বেলেগ বেলেগ ঠাইৰ পৰা মানুহ আহিছে আৰু ভক্তিসকলে আহিছে। সেইদিনা যথেষ্ট ভিৰ হৈছিল দেই।
অ অ। তই যে কলি এ মাত্ৰ ভিৰ হৈছিল। ত' ভিৰৰ বাবে তহঁতৰ একো অসুবিধা হোৱা হোৱা নাছিল নে?
অলপ হৈছিল। কিন্তু সকলোৱে বহুত ভাল আছিল মানুহ বোৰ ভাল আছিল আৰু আমি সকলোৱে শাৰী পাতি পাতি আগবাঢ়িছিলো। এনেকু নহয় কি, মই বোলে গৈ পালো গৈ পাই কিনে একে ফাৰ্ষ্ট একে প্ৰথমতে যাই পিনে লম তেনেকুৱা নাছিল যোনে আগতে যাই পাইছে শুনে সেই শাৰীটো হৈছে হৈ কিনে আমি এটা এটাকে এনেকৈ আমি দৰ্শন কৰিছিলোঁ। আৰু সেইটোৰ কাৰণে বেছি অসুবিধা হোৱা নাছিল আমাৰ চবৰে আৰু।
পৰিয়ালটোৰ
অ অ অ তহঁতে তাত দৰ্শন কৰিবলে মানে পূজাৰ বাবে কি কি লৈ গৈছিলি বাৰু?
আমি ফুল তাৰপিছত নাৰিকল ধূপ চাকি ফল মূল আৰু প্ৰসাদ লৈ গৈছিলোঁ আৰু তোৰ মাক যিখন সেই দিব পাৰি কিবা কিবা এখন থাকে চাদৰৰ নিচিনা চূৰ্ণি নেকি? সেইখন নিছিলোঁ, তাৰপিছত মিঠাইও নিছিলোঁ কিবা কিবি, তেনেকে আৰু সিন্দুৰো নিছিলোঁ সিন্দুৰ।
আটচ্চা সেইবোৰ অ তহঁতে উ তাতে গৈ কিনিছি ইয়াৰ পৰা লৈ গৈছিলি আৰু উম মানে কামাখ্যা মন্দিৰৰ ওচৰৰ যোনবোৰ দোকানবোৰ সেইবোৰ কেনেকুৱা আছিল বাৰু?
মানে আমি যেতিয়া মই যে তোক ক'লো প্ৰথমতে আমি গাড়ীখন তাত থৈছো পাৰ্কিং এৰীয়াত তাত থোৱাৰ পিছত বহু কেইখন দোকান আছিল বহু দোকান আছিল। তাৰ পৰা আমি এখন দোকানৰ পৰা বস্তুখিনি লৈছিলোঁ আৰু।
তাৰ পৰাই আৰু মানে পূজাৰ সামগ্ৰী খিনি লৈছিলো। আৰু দোকান দোকানীবোৰ বহুতে বেছি ভাল আছে। আৰু বহুতেই বেছি দামবোৰো ঠিকেই আছিল। আৰু বহুতেই বেছি তোৰ মানে ফটো আছিল, তাত তাৰপিছত মালাও বিক্ৰী কৰিছিল। আৰু তেনেকে কৰিছিল আৰু যদি মই ক'বলৈ যাওঁ, তাত পানী থৈ দিয়া আছিল তাত তই পানীৰে ভৰি খন ধুব পাৰিবি আৰু এনেকুৱা কে থৈ দিয়া আছিল সেইটো ভাল আছিল।
অ অ তহতে দৰ্শন কৰাৰ পিছত তহতে কি কৰিলি? মানে
অ তাৰ
উম ক।
নাই দৰ্শন মানে আমি শাৰী পাতি পাতিটো সোমালো, আমাৰ প্ৰায় এঘন্টা মান লাগিছিলে। আৰু।
অ অ তাৰে ভিতৰৰ পৰিৱেশতটো কেনেকুৱা আছিল? মন্দিৰ খনৰ একদম ভিতৰত তহতে সোমাই ছ ন দৰ্শনৰ বাবে।
ভিতৰৰ পৰিৱেশটো তোক মানে মই বুজাব নোৱাৰোঁ। একদম শান্ত আৰু পবিত্ৰ পৰিৱেশ আছিল। তোৰ ধূপৰ গোন্ধ আৰু ভক্তসকলৰ প্ৰাৰ্থনাই মানে মনটো একদম শান্তি কৰি তুলিছিল তোৰ। আৰু বহুতে বেছি ভাল লাগিছিল। তোৰ যায়ে মানে এটা পজিটিভ পজিটিভ এটা আহিব আৰু।
অ অ। তই যে কলি তহঁতে শাৰী পাতি পাতি দৰ্শন কৰিছ মানে সময় মানে তাততো গলে বাৰু শাৰী পাতিবই লাগে ধৰ ত' এ দৰ্শন কৰিবৰ বাবে তোৰ মানে ইমান অপেক্ষা কৰিব লাগিছিল তাৰ বাবে তোৰ বেয়া লগা নাছিল মানে আমনি বা লগা নাছিল
একেবাৰেই লগা নাই মোৰ কাৰণ চা হা এতিয়া বেলেগ জেগাত বোলে তই বোলে কিবা চাব চাবলৈ গৈছ কাপোৰ-চাপোৰ ল'বলৈ মলত কিবা লাগিছে সেইকাৰণে তই গৈছ সেইবোৰত তোৰ মানে এনেকুৱা লাগিব আৰু অশান্তি লাগিব কিন্তু মন্দিৰত নালাগে নালাগে ইমান এটা ধুনীয়া পৰিৱেশ তাত তোৰ অশান্তি লগাৰ কথাই আহি নপৰে বেয়াই নালাগে আৰু মই ভাবোঁ কি ভক্তিৰ বাবে যদি আমি অলপ অপেক্ষা কৰোঁ সেইটো একো ভুল কথা নহয় আৰু একো ডাঙৰ কথা নহয় এইটো আমাৰ মনৰ ভক্তিটো আৰু কয়চোন ভগৱানক পাব লাগিলে ত বহুত কষ্ট মই সেইটোৱেই ভাবিছো আৰু শাৰী পতাটোৱেই চাগে আমাৰ কাৰণে কষ্ট। তেনেকেই চাগে আমি মাক দেখা পাম সেইটোৱেই।
উম উম ঠিক কৈছ বাৰু তই। আহ উম তহঁতৰ তোৰ মানে পূজা আভাস যেতিয়া তই সম্পূৰ্ণ কৰিলি তাৰ পিছত তোৰ অনুভৱ কেনেকুৱা হৈছিল? আৰু আচ্ছা তাতো বহুত ভিৰ থাকে ন ত' ভিৰ থকা বাবে তহঁতে তাত প্ৰসাদ পাইছিলি নাই?
মনটোতো বহুতে বেছি শান্ত আৰু আনন্দ হৈছিল যেতিয়া আমি পূজাটো সম্পূৰ্ণ কৰিলোঁ আৰু এনেকুৱা লাগিছিলে কি নতুন শান্তি পাইছো মানে বহুত দিনৰ পিছত শান্তি পাব মানে শান্তি লাভ কৰিছোঁ আৰু এনেকুৱা লাগিছে আৰু যদি প্ৰসাদৰ কথা কবলৈ যাওঁ পূজাৰ পিছত আমি প্ৰসাদ গ্ৰহণ কৰিলো আৰু পৰিয়ালৰ সকলোকে মই ভাগ কৰি দিলো মোৰ মা, দেউতা, ভাইটি, ভন্টি আমি মই মানে সকলোকে এনেকে ভাগ কৰাই দিলোঁ প্ৰসাদখিনি যিখিনি আমাক মন্দিৰৰ পণ্ডিতে দিলে আৰু বামুণে
অ অ তহঁতৰ উম মন্দিৰ দৰ্শন হোৱাৰ পিছত তহঁতে আৰু কি কৰিলি মানে মন্দিৰখন মন্দিৰ ভাগ গোটেই ঘূৰিলি নাই
ক'বলৈ গ'লে গোটেই মন্দিৰটো ঘূৰিছোঁ চৌপাশ অলপ ঘূৰি চালোঁ তাৰপিছত ঠাইখন ইমানেই বেছি ধুনীয়া আছিল সেই ধুনীয়াটো মানে আমি উপভোগ কৰিলো সৌন্দৰ্যটো আৰু যদি ক'বলৈ যাওঁ তাত বান্দৰ বহুত আছিল আৰু বান্দৰ আছিল, ছাগলী আছিল তাৰপিছত আহ এইটো পাৰ চৰাই আছিল তো এতিয়া আৰু বান্দৰ এতিয়া চা হা আমাৰ ইয়াতে যদি বান্দৰ ওলাই তোৰ মানে হাতত কিবা এটা দেখিলে থাপ মাই নিব খোজে কিন্তু তাতো তোৰ বহুত বস্তু আছিল দোকানবোৰ আছিল আমাৰ হাতত প্ৰসাদ আছিল সেইবোৰ কিন্তু নিবলৈ অহা নাছিল সেইটো মই বহুতেই বেছি আচৰিত পাইছোঁ আৰু পৰিৱেশটো ভাল আছিল আৰু বহুত চাফা আছিল বহুত চাফা কৈ ৰাখিছে আমাৰ কামাখ্যা মন্দিৰটো।
তাৰে কোনো পুৰোহিতৰ লগত কথা পাতিবলৈ সুযোগ পাইছিলি নাই
আহ উম এজনৰ লগত অলপ সময় কথা পাতিছিলো নাপাতা নহয় তেওঁক সুধিছিলো মন্দিৰটোৰ বিষয়ে বিষয়ে অলপ কেনেকুৱা কি তেওঁ ধুনীয়াকে বুজাই কলে আৰু বহুতে বেছি ভাল লাগে তেনেকে তেনেকে আৰু
অ মানে আৰু ফটো চটোটো তুলিছিলেই চাগে
ফটো মই তুলিছো আৰু তইতো জানয় মই ফটো তুলি কিমানেই বেছি ভাল পাওঁ আৰু কাৰণে তুলি থৈছো আৰু কেতিয়াবা যোৱা হয় মই আশা কৰো যাতে আৰু মই আগলৈকে যাও। সেইকাৰণে ফটো তুলিছিলো স্মৃতিৰ কাৰণে।
উম ঠিক আছে দে তোৰ আজি ভ্ৰমণৰ কথা শুনি ভাল লাগিল।
ঠিক আছে
অ